হেল্ল'
শুনিছেনে
শুনিছো
কি কৰি আছে
মই আছো
অ বাকী ভালনে
অ
মোৰো ভালেই আৰু
অ অ ঘৰত সকলোৱে ভাল ভালেই নহয়
তোমাৰ
উম ভাল ভাল
অ বাকী কি কৰি আছিলে বুলি কৈছিলে
মই আপোনাৰ আছিলো বাৰু এনে অকমান নিউজ চউজ চাই পেলাই
অ কি নিউজ আছে হেই
আহ এ আজিকালি মানে ধৰক উম এইবিলাক ধৰক কি বুলি কয় ডাইনী হত্যা কিবা কিবি, এইবোৰ যেনেকে চলি আছিলে মানে
অ'।
আপুনি জানেনে বাৰু ডাইনী হত্যা বিলাক উম মেইন কাৰণ বিলাক কি কি হ'ব পাৰে ডাইনী নিহত্যা হোৱাৰ
উম দাইনী সত্যা এইবোৰ মানুহৰ কিছুমান অজ্ঞানতাৰ কাৰণে বাৰু
উম। আৰু মানে এনেকুৱা ধৰণৰ হয় উম মানুহৰ মাটিৰ লোভ যেনে এতিয়া সেই মানুহজনীৰ যেনিবা পৰিয়ালৰ আন কোনো মানুহ নাই, তেনেকুৱা স্থলত সেই মাটিখিনিৰ লোভত তেওঁক ডাইনী সজাই তেওঁক অত্যাচাৰ কৰি পেলাই সেই মাটিখিনি দখল কৰি ল'বলৈ বাবে মানে ল'বৰ বাবে। আৰু বিভিন্ন যেনে আহ এতিয়া ডাইনী হত্যাটো হৈছে অন্ধবিশ্বাস। এতিয়া এই অন্ধবিশ্বাস সাধাৰণতে আৰম্ভ হয় এই অন্ধবিশ্বাসী যিবিলাক অজ্ঞানী বেজ বেজালী যিবিলাকে পইচা লভ এটা মানে ভুল বাতৰা বতৰা বিলাক যিজনে দি থাকে আচলতে সেইবিলাকৰ কাৰণে বেছি হয়।
হয় হয়
আগৰ দিনৰ মানুহ বিলাক অজ্ঞানী আছিল যে তাৰে মানে সুবিধা লৈ বিভিন্ন মানুহে বেজ বে তেনেকুৱা ধৰণৰ বিলাক বিশ্বাস কৰিবলৈ লৈছিল তাৰ ফলত এইবিলাক হয় আজিকালি বাৰু উম কিছুমান আইন ওলোৱাৰ বাবে এই বেজ বেজাৰী বিলাক কমিবলৈ আৰম্ভ কৰিছে বাৰু।
হয় নিশ্চয়
আৰু এনেকুৱা হয় মানুহজনীৰ তোমাৰ কিছুমান বেমাৰ উম, মা-মাথাৰ। উম কিবা বেমাৰ চেমাৰ হলে সেই মানুহজনীয়ে মানে কথাবিলাক পাহৰে বা সাধাৰণ মানুহতকৈ মানে বেলেগ ধৰণৰ আচৰণ কৰিবলৈ আৰম্ভ কৰে
হয় হয় হয়
তাৰ ফলত তেওঁ তেওঁক দাইনী সজাই হত্যা আচলতেই কিছুমানে হত্যা পৰ্যন্ত উম ঘীণ কাম কৰিবলৈ সক্ষম মানে তেনেকুৱা পৰ্যায় পাই যায়গৈ
হয়, হয়।
উম' এতিয়া বাৰু উম, কিছুমান বিজ্ঞানসন্মত যুক্তি দাঙি ধৰাৰ ফলত। সেইবিলাক কমিবলৈ আৰম্ভ কৰিছে।
হয়, হয়।
আচলতে, ডাইনী অকল অন্ধবিশ্বাস উমত ডাইনী হতে নে তেনেকুৱা আৰু বহুতো উদাহৰণ। আজি সমাজত পোৱা যায়। কিন্তু যি এ যিবোৰ সমাজ এতিয়া জ্ঞান, জ্ঞানে পৰিপূৰ্ণ হৈছে বা জ্ঞান লাভ কৰিবলৈ সক্ষম হৈছে। তেনেবোৰ তেনেবোৰত বাৰু অন্ধবিশ্বাসৰ প্ৰভাৱ এতিয়া কমকৈ, দেখা পোৱা যায়। তথাপিতো কিছুমান ভিতৰৰ জেগা বা ভিতৰৰ গাঁৱত সেই অন্ধ জ্ঞানৰ পৰিসৰটো বৃদ্ধি কৰিব পৰা নাই বাবে। তেনেকুৱা মানুহ বিলাকে এতিয়াও সেইবিলাক বিশ্বাস, কৰিবলৈ আৰম্ভ কৰিছে। এতিয়া আপুনি কৈছিলে নিউজত পাইছো অহ, অহ, হয় চাগে। এখন এতিয়া ভিতৰৰ গাঁৱেই হ'ব। তেনেকুৱা ঠাই বিলাকত এতিয়া আমি বিভিন্ন কেম্প উম, এতিয়া বিদ্যালয় বিলাক বা। বা মহাবিদ্যালয় বিলাকৰ পৰা বিভিন্ন ছাত্ৰ-ছাত্ৰীৰ গ্ৰুপ। সজাই, কেম দি আমি যদি সেই অন্ধবিশ্বাস উম' মা অন্ধবিশ্বাসৰ ওপৰত আমি, সেই গাঁৱৰ মানুহখিনিক, পিছপৰা মানুহখিনিক। সেই জ্ঞানটোত আমি দি, আমি বিভিন্ন ধৰণৰ। অ মানে ডাইনী হত্যাত উম, ডাইনী ডাইনী হত্যাৰ কবলত পোৱা মানুহক আমি ৰক্ষা কৰিব পাৰো। আপুনি এই বিষয়ত কি ক'ব বিচাৰে বাৰু। তেনেকুৱা কেম্প দিয়াৰ বিষয়ে।
অ' তাকে আপুনি কলেই কথাখিনি আচলতে মানুহে ধৰক কিছুমান কিছুমানে ধৰক অজ্ঞানতাৰ কাৰণেও কৰে এইখিনি কাম আৰু কিছুমানে ধৰক নিজৰ স্বাৰ্থ পূৰণ মাৰ বাবে বা উম, কিছুমান লোভৰ বাবেও এই মানে, মানে ধৰক। নিৰ্দোষীজনক দোষী সজাই আচলতে। বৰ্তমান সময়ত এনে ধৰণৰ কিছুমান প্ৰচাৰ সমূহ এই দাইনী হত্যাৰ নিচিনা প্ৰচাৰসমূহ এতিয়া ইমানকৈ নাই, কিন্তু উম, আগৰ দিনত যদি চাবলৈ যায়। ধৰক কিছুমান এনে ধৰণৰ ঘটনা আপোনাৰ দেখি থকা হয় আগতে এ, যায় ধৰক। এ, হঠাতে ধৰক কিছুমান, গাঁৱৰ যদি কাৰোবাৰ মৃত্যু হয় বা। কোনোবা গৰু-ছাগলী ধৰক এনেকা হঠাতে যদি মৃত্যু হয় তেনে, তেনেস্থলত। ধৰক গাঁৱৰ কোনোবা ধৰক, উম' মাইকী মাহ, মানে মহিলাক তেওঁলোকে কি কৰে আৰু যদি মানুহজনী অলপ দেখিবলৈ কুচিত হয়, বা তেওঁ বা শাৰীৰিক ভাৱে অলপ। অলপ যদি দুৰ্বল হয়, তেনেধৰণৰ মহিলাক তেওঁলোকে ডাইনী বা আ তেনেধৰনে ডাইনী সজাই পেলাই সেই মানুহজনীৰ বাবেই এইখিনি হৈছে বুলি তেওঁক মানে দোষী হিচাপে গণ্য কৰে।
হয়, হয়। মানুহে নাচাই যে, সেই যিটো বস্তু হৈ গ'ল। তাৰমানে সিহঁতে বিজ্ঞানৰ, দিশটো চাবলৈ নিবিচাৰে, আচলতে এনেকুৱা। এইবিলাক কাম কিছুমান উম, জ্ঞানী মানুহেও কৰে মানে হিংসা। বা কাৰোবাক অনিষ্ট কৰিম বুলি ভাবিও, সেই কামখিনি তেওঁলোকে কৰিবলৈ আৰম্ভ কৰে।
মোক দেখিলে আমি আইগক সহায় ল
জ্ঞানী মানুহবিলাকে এইবিলাক বিয়পাই পেলাই এ যিবিলাক অজ্ঞানী দুৰ্বল মানুহক তাৰ বলি কৰি দিয়ে।
হয়, হয়।
উম' এইবিলাক যাদু মন্ত্ৰ সেইবিলাকৰ কোনো সেইবিলাক কোনো মানে বিজ্ঞানৰ হেৰি নাইে। এটা বিজ্ঞানৰ দিশ থাকে বুলি যে কয় মানুহ।
হয়, হয়, হয়।
আমি এতিয়া কিবা এটা কথাটো বিশ্বাস কৰিবলৈ আমি সেই বিজ্ঞানৰ দিশটো আমি
উম হয়, হয়, আচলতে আমি এইবোৰ দেখিলে ধৰক আমি উম মাত মাতিব লাগে যোনসকল মানে ধৰক অলপ আমি ধৰক অলপ পঢ়া শুনা যিখিনি মানুহ মানে সেইখিনি মানুহে আজি অলপ ইয়াৰ বিষয়ে মানে আমি আগবাঢ়ি যাব লাগে যে মানুহক ক'ব লাগে যে এইখিনিৰ কোনো যুক্তি যুক্তিকৰ ধৰক একো মানে কথা নাথাকে। আৰু এনেকুৱা ধৰক কিছুমান ঘটনা দেখিলে আমি আচলতে আইনৰ। কাষ চাপিব লাগে।
হয়।
আৰু সেয়ে আমি চৰকাৰেও আচলতে এই ক্ষেত্ৰত কিছুমান উম, কিছুমান ধৰক আঁচনি ধৰক কিছুমান লব পাৰে।
হয়।
আৰু এনে ধৰণৰ কথাবিলাকত আমি মাত মতাটো কিন্তু অতিকৈ প্ৰয়োজনীয় এতিয়া। আ' এতিয়া আপুনি কব যে উম কিছুদিন আগতে আগতে এজন এ কিছুদিন আগতে ধৰ এজনী মহিলা আছিলে। তেওঁৰ নাম আছিলে বিৰুবা। পালা ৰাভা
আ'তেখেতৰ তেখেতে মানে এই ডা তাৰ আৰু অন্ধবিশ্বাসৰ বাবে মাত মাতিছিলে আগতে। বহু বছৰ ধৰি তেওঁ এই অন্ধবিশ্বাস আৰু ডাইনী হত্যাৰ ওপৰত মাত মাতিছিল। তাৰ বাবে উম তেওঁক তেওঁক এ দুহেজাৰ একৈশ চনত নেকি এ দুহেজাৰ একৈশ চনত তেওঁ পদ্মশ্ৰী মানে সন্মানেৰে সন্মানিত কৰা হৈছিল। আচলতে আমি এই উম এনে ঘটনাবোৰৰ ওপৰত মাত মতাটো কিন্তু অতিকৈ প্ৰয়োজনীয়।
হয় হয়, আজিকালি বাৰু চৰকাৰেও বিভিন্ন আঁচনি গ্ৰহণ কৰিছে সেইটো আমি নহয় বুলি ক'ব নোৱাৰোঁ।
হয় হয় আৰু বৰ্তমান দেখা গৈছে যে বিদ্য়ালয়সমূহৰ মানে পাঠ্যক্ৰমত এনেধৰণৰ। এনেধৰণৰ মানে এই অন্ধবিশ্বাস আৰু কুসংস্কাৰ এনে এই ডাইনী হত্যা এইসমূহৰ উম যি আচল। তাৰ সেইসমূহৰ বিষয়ে পাঠ্যক্ৰমত মানে অন্তৰ্গত কৰা হৈছে। যাৰ বাবে হয় হয় যাৰ বাবে ধৰক বৰ্তমানৰ ছাত্ৰ ছাত্ৰী আৰু নৱপ্ৰজন্মখিনি এ ইয়াৰ প্ৰতি ধৰক ম সজাগ হ'ব।
আচলতে আজিকালি যিবিলাক প্ৰজন্ম আজিকালি যিখিনি ল'ৰা ছোৱালী তেওঁ তেওঁলোকৰ আচল। আচলতে এই অন্ধবিশ্বাসৰ জ্ঞানটো আছে। আচলতে এই আমি এতিয়া জ্ঞান দিব লাগিব সেই পুৰণা মানুহখিনিক। যিখিনি শিক্ষাৰ পৰা বঞ্চিত হৈ আছিল আমাৰ যেনে আমাৰ ককা দেউতা, আজো ককা। সেই তেওঁলোককহে আমি সেই বিষয়ে সজাগ কৰা উচিত।
হয়, হয়।
আমি এতিয়া বিভিন্ন চচিয়েল মিডিয়াতো আমি এইবিলাক পষ্ট আমি লিখি মেলি দিব পাৰো।
হয় হয় হয়
আমি মই কৈছো বিভিন্ন ঠাইত গৈ পেলাই আমি উম সেইবিলাক আমি আৰম্ভ কৰিব পাৰো
হয় হয়
আৰু যিবিলাকে এইখিনি কাম কৰে অন্ধবিশ্বাসৰ যিবিলাকে মানে উম যিবিলাকবিলাক প্ৰচাৰ কৰি থাকে তেওঁলোকৰ তেওঁলোকৰ প্ৰতি আমি কঠোৰ ব্যৱস্থা লব লাগে আমি অৰ্থাৎ আইনে কঠোৰ ব্যৱস্থা হাতত ল'ব লাগে
হয় হয়
উম আৰুতো আজিকালি য়া উম পাঠ্যক্ৰমত সন্নিৱিষ্ট কৰিছে এই বিষয়ে আমি সকলোৱে পাইছোৱেই
হয় হয় হয়
আৰু উম কিয় কৈছো আইনে কঠোৰ উ মানে ব্যৱস্থা হাতত ল'ব লাগে কাৰণ এ যেতিয়া এ এজনী মানুহক দাইনী সজাই তেওঁক অত্যাচাৰ কৰা হয় আৰু অত্যাচাৰ কৰাৰ ফলত তেওঁৰ তেওঁ ইনে অসুস্থ বাবেই তেওঁক ডাইনী সজাইছিল সেই অ অসুস্থতাত যদি মানুহে আৰু তাইক তেওঁক মানে অত্যাচাৰ কৰে শৰীৰত আঘাত দিয়ে আৰুতো দাইন সজাই পেলাই চুলি খুৰাই দিয়ে বা তেওঁলোকক গোবৰ আদি তেনেকুৱা বিভিন্ন বস্তু খুৱাই দিয়া হয় ফলত তেওঁৰ স্বাস্থ্যৰ অতি হানি হয়। আৰু যিহেতু তেওঁ উম মানসিকভাৱে তেওঁক অত্যাচাৰ কৰাৰ ফলত তেওঁৰ মৃত্যুৰ দৰে বিভিন্ন মানে মৃত্যুৱে হয় আৰু
হয়, হয়, আৰু ধৰক অ, হয় আৰু ইয়াৰ ফলত যেতিয়া এজনী মানুহক ধৰক এনেকে অত্যাচাৰ কৰা হয় তেওঁৰ পৰিয়াল খালৰ ওপৰতো ধৰক যথেষ্টখিনি আঘাত পায় বা অ হয় পৰিয়ালৰ যিখিনি মানুহে তেওঁলোকৰ মানে ধৰক এ শাৰীৰিক ভাৱে হওঁক বা মানসিকভাৱে হওক তেওঁলোকে কষ্ট পায়। যাৰ ফলত উম ঘৰৰ কিছুমান মানুহে আত্মহত্যা ধৰণৰ কামো কৰা আজিলৈকে দেখা গৈছে মানে
হয়, হয়, আচলতে উম হয়।
হাই হাই কক
উম যেতিয়া এজনী মানুহক ডাইনী সজোৱা হয় তেতিয়া মানে অকল এজনী মানুহৰে সেই তাত উম তেওঁৰ হাৰাশাস্তি হয় বুলি আমি কব নোৱাৰো কাৰণ তেওঁ পৰিয়াল লগতে উম ওচৰবাসী সমাজ খন তাতো বহুত বিভিন্ন প্ৰভাৱ প আমি দেখা পাওঁ
হয় হয় বাৰু ঠিক আছে আজিলৈ অ তাকে তাকে বহুত খিনি জানিব পাৰিলো আপোনাৰাৰ
ধন্যবাদ
হয় হয় আজিলে হ'ব দিয়ক আহ